কি কৰি আ
অ কোৱা কি কবা
স তাকেতো বোলো হেৰি আপুনি বিহু ভাল ফুলকে খিছে আৰু নহয় জানো েল্ হয় হয় বিহু আপুনি কে খেদিলে আৰু নহয় জানো হেল্ল'
শুনি আছো শুনি আছো
বিহু আপুনি ভাল ভুলকে খেদিলে আৰু বিহু আপুনি ভাল ভুলকে খেদিলে আৰু নহয় জানো বিহু বি হয় হয় হয় বিহু বিহু বিহু বোলো আপুনি ভালবোৰক খেলিলে বিুৰ বিষয় আপুনি কওকচ বাৰু আপোনাৰ বিচ আপোনাক
অ বিহু বিহু মানে আমি এই উ মানে বিশেষকে মানে বহাগ বিহু অহাৰ লগে লগে আমাৰ মানে কি হয় ইয়াত মানে বহুত মানে প্ৰগ্ৰেম হয় এই প্ৰগ্ৰেম বিলাকত মানে আমি সকলোৱে মানে অংশগ্ৰহণ কৰো বা গোটেই গাওখনে মানে উখল মাখল পৰিৱেশ হৈ পৰে মানে প্ৰগ্ৰেমটো মানে আমি এনে স পাতো আমি গাঁৱত চান্দা কৰো চান্দা কৰি মানে গোটেই ৰাইজে লগ লাগি মানে মিি মিটিং পাতি মানে এখন কমিটি গঠন কৰো সেই কমিটি খনত মানে আমি এ মানে প্ৰেচিডেণ্ট বা সভাপতি আৰু সম্পাদকক বাচি লওঁ তেওঁলোকে মানে দায়িত্ব থাকে বা অকল সভাপতি মানে উম সম্পাদকৰে দায়িত্ব নহয় কোনে য থাকে নহয় জানো কমিটিয়ে নহয় গোটেই গাওখনৰ মানুহখিনিৰও দায়িত্ব থাকে এতিয়া তোমালোকে কেনেকে পাতা কমিটি কেনেকে ভ পতা অ কৈ যা কৈ যাোৱা কৈ যা শুনি ভালে লাগে যেনিব বাৰু অ তেনেকে কৰিলে বহুত ভাল
হয় গোটেই গাওৰ মানুহখিনি গোটাই লওঁ গোটাই লোৱাৰ পিছত কি হয় আমাৰ কি হয় সাম এখন সভষ সামহিকভাৱে সেই অনুষ্ঠানটো পটাৰ বাবে সামহিক মানে অনুষ্ঠানটো পত যায় সামহিক অনুষ্ঠান এনেকুৱা কৰা যায় সৰুৰ পৰা ডাঙৰলৈকে আমি গোটেইবোৰ বলোো যে এই টো বিষয়ববীয়া কথা পাতিব লাগিব কাম কেইখনে মানে গোটেই কামখিনিৰ দায়িত্ব মানে কব লাগিব তাত মানে সভাপতি বা সভাপতি বা,
গাঁৱৰ এ মানে ডাঙৰ সৰু বা গোটেই মানে মানুহখিনিৰ মানে একতাৰ মনোভাৱটো আহি থাকে।
কটাৰ পিছত কি হয় আমি কি কৰোঁ সেই অনুষ্ঠানটো আমি পাতিব লাগিব তাৰ বিষয়ে আৰু বিহু বুলি ক'লে জানেই নহয় বিহু বিহু আমি কেনেদৰে কো আমাৰ।
অ বিহু বিহু আৰু আমাৰ অসমীয়া মানে এটা বাপতি সাহোন বিহু নহয় জানো? বিহুৰ অবিহনে আমাৰ অসমীয়া জাতিটো কোনো মানে অস্তিতই নাথাকে।
এনেকুৱা হৈছে মেলা পলা যায় বাগিয় মেলাৰ পৰা আদি কৰি যিকোনো মেলাই ধৰক সেই তাত পতা যায় আমাৰ প্ৰগ্ৰেম পতা যায় নহয় জানোষ্ঠানিক, পা যায় তাত আাৰ নৃত্য প্ৰতিযোগিতা বিহু বিহু প্ৰতিযোগিতা সৰু বিহুট আৰু সৰু বৰ বিহুৱট পতা যায় আধুনিক নৃত্য প্ৰতিযোগিত পা যায় আৰু তাত তাত পুৰস্কাৰ দিয়া হয় ধৰক প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰ্কাৰ তৃতীয় পুৰস্কাৰ চতুৰ্থ পুৰস্কাৰ পঞ্চম পুৰস্কাৰ।
দ লাগে এতিয়া ৰবা তোমাল লগোকৰ যে আধুনিক নৃত্য প্ৰতিযোগিতা পাতে তাত মানে পুৰস্কাৰ দাতাাসকলক মানে আদৰণি জনাই নে আমাৰ ইয়াত কিন্তু যথেষ্ট মানে তেওঁলোকক যিহেতু তেওঁলোকে এটা প্ৰাইজ দিয়ে যেতিয়া পুৰস্কাৰ এটা দিয়ে যেতিয়া সেই পুৰস্কাৰ থকাটোৰ ওপৰত তেওঁলোকক মানে এই গাঁৱৰ মানুহ খিনিয়ে মানে এটা সন্মান যাঁচে আছে নহলেতো তেওঁলোক
হয়, হয়, হয়, হয়, দুখ ভাৱ এটা আহিব ঠিকে কৈছে আপুনি ঠিকে কৈছে। তাৰপিছত মানে কি হয় আমাক সেই অনুষ্ঠানটো, ভাল লাগে আৰু তাত আমাৰ বিচাৰক মণ্ডলী পতা যায় বিচাৰক মণ্ডলী আমাৰ দুগৰাকী বা তিনিগৰাকী, ধৰক বিহুৰ বিষয় দুগৰাক কি বা দু-দুজন।
অ', হয় নেকি এনেকে কৰিব লাগে তেতিয়াহে ভাল হয়, এতিয়া সকলোতকৈ মানে কি কি জানা, আমি যিহেতু অসমীয়া এটা জাতি আমাৰ এটা অস্তিত্ব যিহেতু আমি বিহু আমাৰ বিহু আমাৰ পূৰ্বপুৰুষসকলে বিহু পাতি আহিছে এতিয়া তেখেতসকলে পাতি আহিছে আমিও পাতিছো আমাৰ পিছৰ আহ পিছৰ, আমাৰ পিছৰ খিনিও মানে বিহু পাতিব নহয় জানোঁ। কাৰণটো বিহু অবিহনে অসমীয়াৰ অস্তিত্ব নাথাকিব, আৰু দ্বিতীয়তে, অকল বিহু বুলিয়ে নহয় আমাৰ ইয়াত যেতিয়া পূজা আহে দূৰ্গা পূজা আহে, এ তেতিয়াও আমাৰ কি হয়, মানে যেতিয়া দূৰ্গা পূজা পাতে গাঁৱত, কিমান ভাল লাগে। সকলো খিনিয়ে মানে একতা হৈ মানে তেনেকে যেনেকে বিহু আমি পাতিছোঁ তেনেকে আমাৰ দুৰ্গা পূজা খিনিতো খ সকলোৱে আমি মিলি জুলি মানে পূজা পাতো তেতিয়া আমি যেতিয়া আমি ধৰা পূজা পাতিব লগগীয়া হয় তেতিয়া আমাৰ এটা খৰচ থাকে খৰচটো আমাৰ কমিটিয়ে বহন কৰিম বহনতটো কৰি আনিব নোৱাৰে তেয়া গাঁৱৰ মানুহখিনিয়ে আমি কি একতা হৈ মানে কি কৰো আমি এটা মানে দান বৰঙণি তুলো সেই দান বৰঙণিটোৰ ওপৰতে কি হয় তেতিয়া আমি মানে মা দুূৰ্গাৰ প্ৰতিমা আনিব লগা হয় আৰু সকলোৱে মানে একতা হৈ তেতিয়া আগবাঢ়ি অহাৰ লগে লগে আমি মানে এম একতা এনাজৰীতটো এনে অসমীয়া জাতি তেুনেকোৱা মানে চিচতেমতে মানে আমি কাম খিনি
আমাৰ বিহু মানে কি হয় বিহুত কেতিয়াবা আমি বিহুৰ যদি প্ৰথম দিন কেইটাত যদি আমি মুকলি বিহু পাতো তাৰ পিছত আমি আনুষ্ঠানিক আমাৰ যিটো মান য তাৰ ব
ভাল লাগিছে উ গাওবোৰত আচলতে কি জানা এনেকুৱা যদি উৎসৱ হৈ থাকে নহয় গাঁওৰ মানে পৰিৱেশটোৱে মানে সলনি হৈ থাকে তোমালোকে মানে এ যেতিয়া পাতা তেতিয়া নিশ্চয় চাগে সকলোৱে মানে আগবাঢ়ি আহে ইয়াত মানে কোনো জাতি ধৰ্মৰ কথা নাই মানে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মানে এই নিশ্চয় আগবাঢ়ি আহে তেতিয়াহে মানে এটা উৎসৱ বা এখন মানে মেলা পাতিবলৈ মানে সম্ভৱ হয়তি আমাৰ আমাৰ ধৰা বহাগ বিহু অহাৰ লগে লগে বিশেষকে আমাৰ মেলা আহি যায় মেলা অহাৰ লগে লগে আমি কি কৰো সকলোৱে মানে বহুত ভাল লাগে কাৰণ তো মেলা বুলিলে আমাৰ মানে ল'ৰা ছোৱালী খিনিও মানে আনন্দ সিমান নাইকিয়া হয় কাৰণো মেলাত গলে তেওঁলোকে মানে বিভিন্ন বস্তু দেখা পাব বিভিন্ন বস্তু লব পাৰে কিনিব পাৰে আৰু বিশেষকে আমি সৌল ল ছোৱলী খিনিক লৈ যাও কি হয়ৰ কাৰণে সিহঁতে যেতিয়া মানে মেলা লৈ যায় তেতিয়া মেলাত মানে বিভিন্ন বস্তু দেখি মানে পাগল কৰি পেলাই মানে গাৰ্জেন বিলক বিলাকক এই অভিভাৱক বিলাকে মানে কি কৰে মানে তেওঁলোকৰ মনৰ পচন্দ বস্তু খিনি কিনি দিয়ে নহয় সেইটো এটা তেওঁলোকৰ মনৰ বহুত ফূুৰৰ্তি কাৰণতো তেওঁলোকে প্ৰতিদিনাইতো সেইটো দেখা নাপায় পৰিৱেশ এ মানে এটা বছৰ বছৰৰ মূৰত মানে আহে এটা দিন সেই দিনটোতে তেওঁলোকে এই ইমান আনন্দৰ
হয় আাৰ আমাৰ ইয়াত কি হয় হলী উৎসৱ পতা হয় হলী উৎসৱ পতা হয় হলী উৎসৱ পতা হয়েই
অঁ হোলী পাতে অঁ হোলীত তোমালোকে কি কৰা হোলী মানে ৰাইজে পাতে নে তোমালোকৰ
ৰাইে গাঁৱৰ ৰাইজে পতা হয় হয় হয় আমাৰ গাঁৱৰ হয় হয় হয় আমাৰ গাঁৱৰ ৰাইজেতা পাতে তাত আমাৰ আমাৰ গাঁৱৰ ৰাইজে
ভাল লাগিছে ভাল লাগিছে কৈ যোৱা হ'ব লাগে উৎসৱ বিলাক হলেহে গাঁৱতম একতা আহে
হলিত মানে কি হয় আমাৰ ৰাইজে কি হয় হলি মানে আমি কি কৰো পাতোাৰি হয় হয় হল হলী পথাৰ পিছত আমি কি আলদা ফাটুৱা ফুৱ ৰঙৰ উৎসৱ ৰঙৰ উৎসৱ
উৎসৱ মানে ৰং খেলি মানে ভাল পাই নহয় জানো আমাৰ ল'ৰা ছোৱালী বোৰে এনেও ৰং খেলি ভাল পায় আকৌ তেতিয়া এটা উৎসৱ যেতিয়া আহে সেই উৎসৱত তেওঁলোকে আৰু মানে কবই নালাগে মানে গাৰ্জেন মানে অভিভাৱকসকলে মানে তেওঁলোকক
হয় হয় হয় হয় হয় হয় থাকৈ আৰু হয় হয় আমাৰ ফাকুৱা দিনাখন মানে কি হয় আমাৰ ফাকুৱা কথা কম দিনাখন
কৈ যোৱা কৈ যা শুনি আছো অ কৈ যোৱা শুনি আছো কৈ যোৱা কৈ যোৱা মই শুনি আছো দিয়া অ হোলী মানে আৰু কি আৰু হলী বুলি ক'লে যে যে আমাৰ আমাৰ গাঁৱতেতটো নহয় গোটেই অসমত
লে তাৰ বাহি হয় হয় হয় তাৰ বাহিৰেও আমি কি কৰো আমাৰ ধৰক হেৰি কি ক আমিংকৰ শদেৱৰ তিথি এইবোৰ পতা যায় শম্দেৱৰ মাধৱদেৱৰ তিথি পতা যায় তাৰ বাহিৰেও মানে আৰু বিভিন্ন ধৰণৰ পতা যায় আ ভাদৱ স নহয় আৰু আপোনাৰ কি একদম নাম গু নাম চাম পতা যায় বহুত ভাল লাগে নাম পৰা ভকত ক অনা যায় ভকতসকলক পুায় হয় হয় সেই মানে বহুত ভাল ন থাকে আৰু তাৰ বাহিৰেও আমাৰ কি উঠ হয় যাওঁ যাওঁ যাওঘলীয়া হৈ যাও আৰু মানে কি হয় আৰু কি কৰে ক নজনা কথা আমি এনেই আমাৰ লগ পোৱা নাযায় বোৱাৰী বোৱাৰীসকল যিকোনো মানুহে আমাৰ লগ পোৱা নাযায় কিন্তু যেতিয়া আমাৰ সেই উৎসৱটো পতা যোৱাায়
মানুহ আমি বন্ধু বান্ধৱসকল লগ পাৰো নহয় জানো বহু দিনৰ মূৰত কেইটা এ এটা উৎসৱতহে তেওঁলোকক আমি লগ পাওঁ সেই উৎসৱত যেতিয়া যাওঁ বন্ধু বান্ধৱী বিলাকক আমি লগ পাওঁ তেতিয়া আমাক কিমান ভাল লাগে আমাৰ পুৰণা দিনৰ বা শিশুৰ দিনৰ বা আমি স্কুলীয়া দিনৰ কামাতে এতিয়া আদান প্ৰদান হয় সকলোৰে লগত তেতিয়া কিবা এটা ইমান আনন্দমুখৰ পৰিৱেশ এটা আহি যায়গৈ নহয় জানো মানে ইমান ভাল লাগে এতিয়া তোমালোকে যে গৈছিলা উৎসৱত তেতিয়া তোমালোকৰ বন্ধু বান্ধৱী বিলাক অলপ ওঁটা নি ভাল ন ম ভাকাৰ হ আমিাল মান ক নালে অ তেতিয়া মে কি হয় আমি স্ জনৰ আ সৰুকালৰ কথাবিলাক কামাৰ মানে পাতি মানে বহুত ভাল লাগি যায়গৈ বিশেষকে আমি
হয় হয় তাকে আপ কৈছে ঠিকে কৈছে আপুনি
অ মানে যেতিয়া আমি উৎসৱৰ মানে উ যাওঁ তেতিয়া আমাৰ মানে কিবা মনটো মানে ইমান আনন্দ লাগি আহে মানে নিজেই ক'ব নোৱাৰো আৰু এতিয়া বিশেষকে মানে এতিয়া আমাৰ কি উৎসৱ আহি আছে আমিতো সকলোৱলৈ জানোৱেই এই উৎসৱতটো আমি কি কৰিম কি নকৰিম বিশেষকে এতিয়া আমাৰ লাহে লাহে এতিয়া আমাৰ কি আহি আহ দুৰ্গা পূজা আহিব এই পূজাটো আহিলেতো এতিয়া আমাৰ এতিয় পৰা আমি মানে নিজকে মানে প্ৰস্তুত কৰিয়ে থাকো যে আমি পূজাত কি কৰিম কি নম কি কি ল'ম কি কাপোৰ পিন্ধিম নহয় জানো কিমান যে ভাল লাগিব পূজাটো লৈ গলে কিমান কথা পতা যায় এনে ধৰণৰ মানে কিছুমান মানে আমি এতিয়া পৰাই মনত মানে ভাবি থাকো আৰু তোমালোকে